অঁ! নমস্কাৰ। কওক চোন?
মানে আপুনি টাইম আপোনাৰ যদি সময় আছে অ অলপমান সময় ওলাই উলিয়াব চোন। হেল্ল'!
ঠিক আছে। মই এতিয়া অঁ মই ঠিক আছে মই এতিয়া দিব পাৰিম কোৱা চোন।
হয়, মই এটা আপোনাৰ পৰা কথা জানিবলৈ বিচাৰিছিলোঁ। হয়-হয়, শুনি আছোঁ। হয়। আপুনি শুনিলে নে? অ মই খাৰ আপোনাক থলোৱা খাদ্যৰ বিষয়ে অলপমান সুধিবলৈ বিচাৰিলোঁ।
হয়, প্ৰশ্নটো আৰু এবাৰ ক'লে ভাল আছিল। অঁ কওক চোন?
থলুৱা খাদ্যৰ বিষয়ে সুধিব বিচাৰিছোঁ আপোনাৰ পৰা জানিব পাৰিম নে?
হয়, নিশ্চয়।
বাইদেউ, হয় জানিম
হয়, মই শুনি আছোঁ। অঁ! আপুনি শুনিছেনে?
মই শুনি আছোঁ।
হয়, মই শুনি আছোঁ। আপুনি শুনিছেনে? অঁ-অঁ-অঁ! মই শুনি আছোঁ। অঁ থলুৱা খাদ
মই আপোনাৰ পৰা থলুৱা খাদ্যৰ বিষয়ে জানিবলৈ হয়।
হয়, থলুৱা খাদ্য বুলি ক'লে আমাৰ ঠাইত ধৰা উম প্ৰথমতে আমি খাৰ খুব খাওঁ। খাৰৰ বিষয়ে ক'ব পাৰোঁ।
হয় নিকি? হয়-হয়, কওক চোন অলপমান।
খাৰ খাৰৰ বি হয়, খাৰ বুলি ক'লে এতিয়া আমি এ খাৰ বন খাৰৰ অ আমি খাৰ আঞ্জা খাওঁ অসমীয়া যিহেত যিহেতু আমি খাৰ খাই ভাল পাওঁ আৰু খাৰতো এক
টেষ্ট
হয়, আমি খাৰ বনাওঁ। যিটো ভীমকল আছে, ভীমকল ভীমকলৰ গা গছ আৰু মূল অংশৰ পৰা আমি খাৰ তৈয়াৰ কৰোঁ।
ভীমকলৰ কাটি লওঁ প্ৰথমতে, কাটি সৰু-সৰু টুকুৰা-টুক সৰু-সৰু কৰি লওঁ, অঁ পাতল-পাতলকে আমি চেৰি লওঁ। চেৰি লৈ আমি ভাল এডোখৰ পৰিষ্কাৰ ঠাইত আমি ৰ'দত মেলি দিও। তাৰপিছত আমি যি গা-গছ অংশ আমি কাটিলো ভীমকলডালৰ তাৰে যি যে মূল থাকি যায়, মূল, মূল অংশটো কৰেৰে লাহে-লাহে যে পাতল-পাতল কে উলিয়াবলৈ চেষ্টা কৰো।
আৰু সেই পাতল পাতল-পাতলকে উলিওৱা সেই মূলৰ অংশ খিনিও আমি ৰ'দত শুকাও। অ',
হয়।
দুই তিনি ৰ'দ মান খোৱাৰ পিছত আমি এবাৰ পৰা আৰু ওলোটাই দিওঁ, ওলোটা পিঠি কৰি দিওঁ। যেতিয়া মানে আহ হয়, হয়, হয় ৰ'দত শুকুৱাই লও তাৰপিছত অ' যেতিয়া নেকি সম্পূৰ্ণকে আমি নুশুকাও হয় অলপ অ' ধৰা অ' শতাংশ ন নব্বৈ শতাংশ শুকোৱাৰ পিছত আমি সেইখিনি আমি জুইত জ্বলাই দিওঁ অ' শতাংশ যদি এশ শতাংশ শুকাই দিওঁ তাৰে হাৰ পৰিমাণটো কমি যায়। সেইকাৰণে আমি নব্বৈ শতাংশ শুকাই লওঁ নব্বৈ শতাংশ শুকোৱাৰ পিছত আমি সেইখিনি ধুনীয়াকে অ'এখন অ' ভাল ঠাইত আমি হেৰি থোপ কৰি লও থোপ কৰি লৈ আমি জুইৰ সহায়ত জ্বলাই দিওঁ। জ্বলাই যাই যেতিয়া চাই হৈ যাব সেইখিনি আমি পানীৰে মোহাৰিম
হয়।
পানীৰে মোহাৰি আমি খুব আছুতীয়াকৈ ভাল এটা পাত্ৰত সাঁচি ৰাখো।
হয়।
সেইখিনিয়ে আমাৰ খাৰ হিচাপে আমাৰ প্ৰস্তুত কৰাৰ আমাৰ এ প্ৰথম সেইখিনি আমাৰ তৈয়াৰী সেইটোৱে আমাৰ ব্যৱস্থা। তাৰ পিছত যেতিয়া আমি সাৰৰ আঞ্জাখন বনাম যিহেতু আমি সেইখিনি চাই খি আমি ডাইৰেক্ট সাৰত দিব নোৱাৰো ছুতিয়াই গতিকে আমি সেই ছাইখিনি সেই ছাইখিনি আমি ধুনীয়া কৈ উম, এটা পাত্ৰত ফুটা এটা কৰি লও যিকোনো পাত্ৰতে কৰো। হয় কেতিয়াবা নাৰিকলৰ, নাৰিকলৰ যিটো ওপৰৰত টান ভাগ আছে। ভিতৰৰ টান ভাগটো বগা অংশৰ ওপৰৰ সেই কৰকা বুলি কওঁ এইটো। অ' সেই তাতে সৰু কে তেলেদি ফুটা এটা কৰিলো কৰাৰ পিছত ওপৰত ছাইৰ অংশ অকণমান দিওঁ তাৰ ভিতৰত তাৰপিছত পানী দিওঁ পানী দিয়াৰ পিছত আমি তলত এটা পাত্ৰ থৈ দিওঁ হয় গিলাচ নহয় বাতি নহয় মগ সেনেকুৱা ধৰণৰ পাত্ৰ এটা থৈ দিও থৈ দিয়াৰ পিছত উম, এ ঘন্ট মানৰ পিছত সেই পানী খিনি নিগৰি, নিগৰি খাৰ ৰূপে তলত পৰিব।
হয় নি?
মানে এ চ ছাই খিনিৰ মাজেৰে পানী খিনি সৰকি যাব সৰকি যাই খাৰ ৰূপে সেইখিনি আহ চাই খিনিৰ পৰা আমি তৰল পদাৰ্থ সাৰ হিচাপে পাওঁ। আৰু সেইখিনি সাৰকে আমি আঞ্জাত, সেইখিনি সাৰক আমি আঞ্জাত ব্যৱহাৰ কৰো।
হয়। আপুনি এইবাৰ ক'বচোন। খাৰৰ আঞ্জা কিহদি বনোৱা হয় মই আপোনাৰ পৰা জানিম বিচাৰিছোঁ। আপুনি অলপমান কৈ দিবাচোন।
অহ্ খাৰ আঞ্জা বুলি কোৱাতে আমি বিভিন্ন ধৰণৰ খাৰ খাওঁ। মাছেৰেও খাৰ খাওঁ। আমি ধৰক অ' শুকান মাছেৰে খাৰ খাওঁ কেচ। চামাছেৰেও খাৰ খাওঁ নহয় আমি পাচলিৰেও। খাৰ খাওঁ অ এতিয়া কোনটো বিধত খাৰ ক'লে ভাল হ'ব বা উম কোনটো? ধৰণৰ সাৰ কলে ক'ব ক'ব লাগিব কৈ দিয়কচোন।
আপুনি আঞ্জাৰ কথা কৈছেনে?
হয় হয় হয়।
অ' আঞ্জা হ'লে মাংসৰ লগত কেনেকৈ খাই আপুনি সেইটো কৈ দিব।
অ' মাংসৰ লগত মাংসৰ লগত অ' ঠিক আছে বাৰু মাংস খিনি আমি হয়তো কেঁচা কেঁচা কেঁচাই নিদিওৱে।
হয় নেকি হেল্ল' শুনি আছো শুনি আছোঁ।
অ' কেঁচা কেচাই মাংসখিনি আমি খাৰ আঞ্জাত প্ৰয়োগ নকৰো মাংসখিনি। উম। প্ৰথমতে আমি ধুই অকমান ৰ'দত শুকুৱাই লওঁ। যেতিয়া নেকি তাৰ পৰা পানী খিনি নিগৰিব অকমান ধুনীয়া। এটা গোন্ধ ওলাব শুকোৱা শুকোৱা তেতিয়া আমি। সেইখিনি ৰ'দৰ পৰা আঁতৰাই লৈ আহিম, অনাৰ পিছত। আমি অকমান জুইৱত কেৰাহী এখন পাতি অকন সৰিয়হ তেল দি সেই মাংসখিনি আমি ভাজি লম ভাজি। দি লৈ আমি চাইড কৰি থৈ দিম। তাৰপিছত পৰিমাণ অনুমতে আদা নহৰু। অ' আমি। এইটো অ' জালুক এইটো গুটি জালুক বুলি তো সেই সেইবোৰ আমি অ' এটা আদা নহৰু লগতে পৰিমান অনুপাতে জলকীয়া। চাব্ৰং। এইবোৰ দি আমি এটা পেষ্ট বনাই লওঁ।
হয় নেকি?
তাৰপিছত আমি এ এখন কেৰাহী জুই আহ এখন কেৰাহী জুৱইত পাতি লওঁ। পাতি লোৱাৰ পিছত ধৰক এতিয়া। অকল মাংসই দি খাৰ নবনাও মাংসৰ লগত কিবা পাচলিও দি দিওঁ। হয় কেতিয়াবা অমিতা দি দিওঁ।
গুড়া দে বুলি শুনিছিলো মইও। গুৰাও দিয়ে।
গুৰা দি মই গুৰা দি মই বনাই খাই পোৱা নাই। খাই পাইছোঁ কিন্তু মই বনাই পোৱা নাই গুড়া দি একচুৱেলি অ' মই। এতিয়া ধৰক পাচলি দি বনাই পাইছো মাংসৰ সাৰটো কেতিয়াবা পানী লাও দি বনাইছো। কেতিয়াবা অমিতাই দি বনাইছো ধৰক মই অমিতাই দিলোঁ। আহ্ পাচলিখিনি আগতে ভালকৈ ধুই পাখলি। ধুনীয়াকে সৰু সৰুকে কাটি লওঁ অমিতাৰ জোখত কাটি লোৱাৰ পিছত সেই জুই জ্বলি থকাৰ তাতে মই এখন কেৰাহিত পাতি অমিতা খিনি দি দিম। অমিতাখিনি দিয়াৰ পিছত মই সোৱাদ অনুসৰি পৰিমান অনুযায়ী মই নিমখ অকমান দিম, তাৰপিছত তাতে মই অ', পৰিমান অনুসৰি মই খাৰ অকণ অকমাণ মান দিম, খাৰ দিয়াৰ পিছত মই ঢাকনি খন আহ, আধা ঢকাকে থৈ মই জুই অকমান কমকে দি সেইখিনি অ', সিদ্ধ হ'বলৈ দিম। যেতিয়া সেইখিনি প্ৰায় সিদ্ধ হ'ব তেতিয়া পানীবোৰ ওলাই এ এ নাইকিয়া হ'ব তেতিয়া তাতে আদা নহৰু যিটো পেষ্ট কৰি ৰাখিছো। সেইখিনি দিওঁ দিয়াৰ লগতে পানী দি দিওঁ, পানী দিয়াৰ পিছত মই ভালদৰে উতলিবলৈ দিওঁ, যেতিয়া উতলি উতলিব তিনি চাৰি মিনিট উতলাৰ পিছত, তেতিয়া মই ভাজি ৰখা মাংস মাংস দি দিওঁ, মাংস খিনি দিয়াৰ পিছত আৰু দুই মিনিট তিনি মিনিট মই ভালদৰে উতলিবলৈ দিওঁ, সেই মাংসখিনি উতলাৰ পিছত মই যিবোৰ ডাঙৰ ধনিয়া আছে মান ধনিয়া আমি কাচিডাৰিয় বুলিও কওঁ সেই সেই ধনিয়া বিধ মই খোৱাৰ আগমহূুৰ্তত ধুনীয়াকে সৰু সৰু পিচ পিচ কৰি কাটি দি দিওঁ। তাৰ পিছত সোৱাদটো জহ কৰি মই সেইখিনি নুমুৱাই ৰাখো সনেদৰে বনাও। একদম সহজ সৰল ভাৱে বনাও আৰু।
হয়, নেকি আৰু কিহৰ
হয় বাৰু।
বনোৱাব আৰু জানেনে আপুনি?
এনে কেইবিধ মান আঞ্জা কৈ দিলে নামটো কৈ দিলে হৈ যাব।
কচু-কচুৰ খাৰ খায়, মাছৰ খাৰ খায়। উম, ধৰা তোমাৰ এতিয়া কি ক'লো অমিতাৰ কথা পানী লাওৰে খায়।
জাল দি খাই জালদি খাই নেকি?
হয়, হয়, হয়, হয়, হয়, হয়। সৰু মাছৰ ঠিক তেনেধৰণে বনোৱা হয়, খাৰৰ লগত। অ'।
সৰু মাছৰ খাৰ খিনি যদি কেঁচা হয়, কেঁচা হ'লে মানে সিমান সোৱাদ নালাগে কিন্তু অ', শুকান হ'লে বেছি সোৱাদ লাগে সৰু মাছৰ।
হয়, হয়, হয়।
এতিয়া সৰু মাছৰ খাৰ বুলি অ', অল অকমান একেবাৰে আহ অ', যে শুকান হ'ব লাগিব তেনেকুৱও নহয়, অকনমান পানী খিনি নোহোৱা হ'ব লাগে মাছৰ পৰা পানীখিনিৰ অকমান ওলাই যাব লাগে, তেতিয়া মানে শুকান মাছৰ গোন্ধটো আহিলে বেছি ভাল লাগে খাবৰ কাৰণে, কেঁচা মাছৰ গোন্ধটোৰ লগত খাৰটো খাই সিমান ভাল নালাগে।
অ', হয়, হয়, হয়, কেঁচা মাছৰ গন্ধটো থাকিব নালাগে তাৰ তাৰ মানে?
অ', তে-তেতিয়া আহ খাই কিছুমানে নাখায় বুলি নকওঁ, কিন্তু শুকান মাছৰ গন্ধটোৱে দুইদি সাৰ আঞ্জা খাই বেছি ভাল লাগে।
হয়ঁ নেকি অঁ হয় মই ভালকে খাই পোৱা নাই মই- এ মাংসৰ গুড়া দিয়া খাই পাইছিলো কিন্তু-
হয়ঁ, হয়ঁ, হয়ঁ। আৰু আৰু তিতাৰিও খায় তিতাৰিও খাৰ খায় মৰা পাতৰ যিটো- পোৰত অংশ আমি সুকতা বুলি কওঁ।
হয়ঁ!
অঁ' সেই সেইদিও খাৰ খায় তাতে মাংস ব্যৱহাৰ কৰিব পাৰে।
হয়ঁ!
আৰু তাতে বাহিকা তিতা এইবোৰ অমিতাৰ- এইবোৰে দিয়ো খাৰ খায় তিতাৰ লগত খাৰতো মেলি যায়। তেতিয়া খাই আহ সোৱাদটো অলপ খাই পোৱা নাই নহ। তিতা লগতো খাই খাৰ তেতিয়া তিতাতো অলপ কমাই দিয়ে। আৰু খাইয়ো সোৱাদ লাগে এনে ডাই এ যদি এ- পৰোক্ষ ভাৱে তিতাতটো মানে প্ৰত্যক্ষ ভাৱে কিছুমানে খাব নিবি- ধৰি লওঁক সেই সিনিকে বনাই দিলে খাই ভাল পায়।
হয়ঁ। ঠিক আছে বাৰু খাদ্যৰ বিষয়ে জানি আপোনাৰ পৰা আনন্দিত হ'লোঁ। ধন্যবাদ বাইদেউ ধন্যবাদ হয়ঁ।